হেল্ল'।
অ হেল্ল' কল্পনা কি খবৰ।
ভাল দিয়ক আপোনাৰ।
মোৰো ভাল কি কৰি আছা।
এই নাই এনেই আছো ৰ'ব আৰু এনেই ফোন চাই আছিলো।
আচ্ছা ফোন চাই আছা।
উম।
আচ্ছা বাকি কিবা খাল নে এনেই।
অ এতিয়া একো খোৱা নাই ৰ'ব এ দুপৰীয়া ভাত খাইছো। সেইয়াই আৰু আপুনি।
অ মইও এতিয়া অকমান তোমাৰ এই কল্ড ড্ৰিংক খালো অকমান ফুৰ্তি আছিল ফুৰ্তি অকমান খালো আৰু তাকে ইমান একো আজিকালি ইমান একো খাই থাকিব ইমান মন নাযায়
এ যি গৰম পৰিছে
তাকে আৰু কি খাবা তুমিও কোৱাচোন আৰু মন নাযায় ঠাণ্ডা দিনত কোনটো তোমাৰ ফাৰ্ষ্ট ফুড সাটফুদ খাই থাকিব বহুত মন যায় থাকে কিবা বনাই খাওঁ, কিবা খাওঁ। এইবিলাক বস্তু মানে বহুত অ তাকে আৰু কি বুলি কয় তোমাৰ এই যে এ বৰষুণ চৰষুণ দিলে কিন্তু পকৰা চকৰা খাই ভাল লাগে ন? ম'ম', পকাৰা এইবিলাক এইবিলাক খাই কিনে ভাল লাগে কিন্তু বহুত।
আপোনাৰ ভালে বহুত বুজি পাইছে ন বহুত বেছিয়ে ভাল।
অ তোমাকোনটো বেছি ভাল লাগে। ঠাণ্ডাতটো বেছি ভাল লাগে তোমাক গৰমটো বেছি?
ঠাণ্ডাটো অফকৰ্চ, একদম উইণ্টাৰ চিজনটো বেছি ভাল লাগে।
অ আৰু মই মানে বহুত মানুহক মই এনেই সুধিছিলো আৰু। প্ৰায়ভোক মানুহ ঠাণ্ডাতো ঠাণ্ডাত বহুত মানুহ মই সুধিছিলো আৰু। কি ঠাণ্ডা বেছি ভাল লাগে নে বেচ অ মানে মই বহুত,। মানুহক সুধিছিলো। শুনা পাইছ ন? হেল্ল,।
অ তাৰপিছত হয় তুমি।
হেল্ল',।
ছ দিয়ক।
হেল্ল', হেল্ল',
ল শুনিছে ন?
অ অ শুনিছো, নেটৱৰ্কৰ ইচু আছে চাগে নেকি।
সেইটোৱেটো বহুত নেটৱৰ্কৰ প্ৰব্লেম দেই।
বহুত নেটৱৰ্ক বেয়া হৈ থাকে ন। তাকে মই কি কৰিছিলো জানা, মানে এ বহুত মানুহক মই সুধছিলো আৰু বেছিঠাণ্ডা বেছি ভাল লাগে নে, তোৰ গৰম ভাল লাগে? এ নাইনটি নাইন পাৰ্চেন্ট এনচাৰ ঠাণ্ডাই আহিব।
উ সেইটো আৰু নহয়, আপোনাৰ ঠাণ্ডাদিনত আপুনি যি ইচ্ছে তে ক'ৰবাত ওলাই যাব পাৰে, যি ইচ্ছা তাক খাব পাৰে।
তাকেইতো।
ভাল আৰু এইটো কাৰণে চবে এইটোৱে ভাল পায়।
হা কি ক'লা?
সেইটো কাৰণে ঠাণ্ডা দিনতটো মানে বহুতে ভাল পায়।
হয় তাকেইেতটো আৰু কি বুলি কয় তোমাৰ গৰম দিনত তোমাৰ এতিয়া ইচ্ছা কৰিগত ফুৰিব? ৰদ দিয়ে সেইটোৱেটো মানে দিয়ে, ইমান মানে বহুত কষ্ট হয় আৰু মানে মানে ইমান গৰমে গৰমে গ ফুৰিব যাব ইচ্ছা নাযায়। কৰিব ইচ্ছা নাযায়। এ ঘৰত ফেনৰ তলত মানে সেনেকুৱাই থাকিব মন যায় আৰু। আৰু ঠাণ্ডা দিনতবুলে বহুত ভাল লাগে। ঠাণ্ডা দিনত তোমাৰ এটা কি বেয়া তাৰ অ আলচি টাইপ লাগি থাকে, এলেশুৱা টাইপ লাগি থাকে অকমান।
অ অ অ অ হয় কিন্তু ৰাতিপুৱা শুই উঠিব মন নাযায়।
শুই উঠিব মন নাযায়, গা ধুব অকনমান মন নাযায়, এনেকুৱা ধৰণৰ ঠাণ্ডা লাগি থাকে। গৰম পানীৰে গা ধুব লগা কণ্ডিচন হয়। মানে কেনেকুৱা এইবোৰ হয় আৰু তোমাৰ কি বুলি কয় ঠাণ্ডা দিন বিলাকত। আৰু গৰম দিনতো গায়ে ধুই থাকো। দুই দিনৰ তিনি চাৰিবাৰ মানে সেনেকা টাইপৰ।
উম উম সেইটোৱেটো।
সেইটো। তোমাৰ ধৰি লোৱা এ কি বুলি কয় আমাৰ- ো অসমতো গৰম বাৰু বহুত মানে বাকী দিল্লী মো মাইতো গৰম বহুতেই দি আছে হা তোমাৰ এনে ঠাণ্ডা জোগাত থাকিব মন যায় নে? তোমাক এনে কিন ক ত এইবোৰ জাগাত থাকিব বেছি তুমি মানে ভাল লাগে তোমাৰ কাৰণে?
ঠাণ্ডা জাগা দেই ঠাণ্ডা জাগা। এনি টাইম যাতে ঠাণ্ডা, একদম ঠাণ্ডা, নহ'লে পৰা পতাই থাকে পুৰা নেচাৰ জেগা। তেনেকোৱা মোৰ জাগাত থাকি বেছি ভাল লাগে।
আচ্ছা মানে নেচাৰ টাইপত তোমাক জাগাত থাকি কিনে বেছি ভাল লাগে আৰু যেনেকৈ কিবা জাগাত নাম আছে নেকি ধৰিলোৱা এইখিনিখিনি জাগা ভাল পোৱা আৰু।
মোৰ মেঘালয় চাইতে থাকিব বহুত মন যায়।
মানে মেঘালয় ছাইডত তোমাৰ থাকিব মন যায় বেছি।
বহুত অ ইমান ধুনীয়া মানে ঠাণ্ডা জাগা।
অ। অ মোৰো বাৰু থাকিব মন যায় মোৰ আৰু কি মন কাশ্মীৰ চাইডে থাকিব মন যায় কিবা বহুত।
অ আচ্ছা।
মোৰ কাশ্মীৰ বহুত ভাল লাগে মানে। কাশ্মীৰ চাইডে মানে সেই চাইডে বছ জম্মু কাশ্মীৰ হেইচাইডে মানে মোৰ যাব ইচ্ছা আছে বহুত আৰু লাডাখ চাডাখ। সেই পিনে যাব মন যায় আছে বহু
অহ অ লাডাখৰ পিনিও বহুত ধুনীয়া জাগাডেই।
হা হা লাদাখক কি ক'লা?
বহুত ধুনীয়া জেগা।
অ লাডাখ চাডাখ বহুত বহুত ধুনীয়া জাগা বিলাক চাব লগা জাগা এই জীৱনত ন। নয় এইবাৰ এইবিলাক জাগাত যাব লাগেই।
উম উম।
এইবিলাকতো প্ৰায়ভাগ বেছিভাগ মানুহ তোমাৰ ৰাই ৰাইড কৰিয়ে যায় তোমাৰ বাইক চাইক। ভাল ভাল বাইক থাকে ন। এইবিলাক বাইক লৈ কেনে কি বুলি কয় সেই ৰাইডে এনেকুৱা ৰাইড কৰিবই যায় ভাগে ভাগে তোমালোকে ডাইৰেকো যাব পাৰা তুমি বাইকতো যাব পাৰা পুৰা চিধা। তোমাৰ ট্ৰেইনত যাব পাৰা সেতি।
উম।
ধৰি লওঁক ভাৰতৰ কোনখন ৰাজ্য তোমাৰ বেছি ধুনীয়া লাগে ভাল লাগে আৰু। কোনখনত তুমি যাব বিচাৰা আৰু ষ্টেট আৰু।
অ
উম মানেই সুধিছিলোঁ তোমাৰ ভাৰতৰ কোনখন ষ্টেটত যাব বিচাৰা তুমি।
এই মোৰ বৰ্তমান। বৰ্তমানটোতো মোৰ সেই। উত্তৰাখণ্ড যাব বহুত মন আছে কেটাবা কেইটাপ টেম্পাল আছে নহয় কেদাৰনাথ।
আছা অ। আৰু কি বুলি কয় অ অ তুমি এনেই দেহল্লি যাই পাইছ নেকি কেতিয়াবা দেহল্লি দেখা পাইছা।
নাই গৈ পোৱা নাই আপুনি।
নাই বাৰু ময়ো যাই পোৱা নাই।
তাতেও বহুত তাতেও বহুত চাব লগা জেগা আছিলে।
তাতে চাব যাৱ তাতে চাব যাৱ উ লগৰ জাগা আছে হয় বাৰু সেইটোও হয় দেল্লিত তোমাৰ ইণ্ডিয়া। গেট আছে ইণ্ডিয়া গেট তুমি চাব পাৰা।
লটাছ টেম্পাল তাজমহল বহুত আছে।
অ তাতে এইবিলাক ওচৰত চব লগা জাগা আছে তাতে আৰু তোমাৰোঁ। আৰু কি বুলি কয়। তুমি কি বুলি কয় বেছি ফুৰি চুৰি ভাল পোৱা। ট্ৰেভেলিং কৰি বেছি ভাল পোৱা নে ঘৰত থাকি ভাল পোৱা মানে এনে? নে খেলা -ধূলা মানে শুনা তুমি বেছিক খেলা- ধূলা কৰি ভাল পোৱা না তব ঘৰত থাকি ভাল পোৱা নে ট্ৰভেলিং কৰি ভাল পোৱা মানে কি বস্তু তোমাৰ বেছি ইণ্টাৰেষ্ট কি ভাল লাগে তোমাৰ এনে?
ঘূৰি -ফুৰিও বহুত ভাল পাওঁ একদম ট্ৰেভেলিং কৰি মানে বেলেগ- বেলেগ জেগা চাই মানে বহুত ভাল লাগে।
চ' মানে নতুন- নতুন জাগা চাব তোমাৰ মানে বেছি ভাল লাগে আৰ। অহ, তোমাৰ এ নেচাৰটা বত জাগাটো ভাল লাগে নেকি যেনেকুৱা পাহাৰ- পৰ্বত এইবিলাক টাইপৰ জাগত ভাল লাগে নেকি এনে?
উম-উম অহ ভাল লাগে বহুত ভাল লাগে। অ', - অ', - অ',
অ', অহ, আচ্ছা বিৰ ছীল ভাল লাগে আৰু তোমাৰ মাছ -চাছ মাৰি পাইছা নে কেতিয়াবা তুমি এনে?
অহ, বাইদেউ আপুনি কতো ফুৰিব চুৰিব যোৱা নাই নেকি প্লেন বনোৱা নাইটো? চামাৰ ভেকেশনত ক'তো প্লেন কৰে নাই নেকি চামাৰ ভেকেশন কতো ওলাই যোৱা
আচ্ছা মানে মই এটা প্লেন বনাই আছিলো আৰু কি বুলি কয় একো ললেন যোৱাৰ কথা ভাবি আছো।
অঁ এইটো বহুত ডাঙৰ ন বহুত ডাঙৰ ৱাটাৰ পাৰ্ক হয় ন বহুত
অঁ তুমি তুমি যা তাতে ৱাটাৰ পাৰ্ক যাবা নেকি তুমি তাকে ব'লা তে এটা প্লেন বনাও মজাকে যাব পাৰিম ধুনীয়াকে মোৰ কি বুলি কয় তোৰ স্কুটি আছে স্কুটিত যাব পাৰিম মজাকে।
অহ অহ - অহ বহুত ভাল লাগিব ন' অহ যাম দিয়ক।
যাতে দেট এটা ফিক্স কৰো যাতে সেই ডেটত আমি যাব পাৰো আৰু ন'
অহ, আৰু তাতে ইমান গৰমত তাতে যায় বহুত ভাল লাগিব ন' বহুত বেছি।
এতিয়া বৰ্তমানে পানী- চানী থাকিব, পানী - চানী থাকিব সাঁতুৰিব মন যাই আছে পানীতে শুই থাকিব মন যায় আছে মানে এনেকুৱা টাইপৰ মানে হৈ চেতিয়া আৰু তাকে মোৰো মানে যাব বহু ইচ্ছাই- ইচ্ছা যাই আছে ৰবা। কি ক'লা চুইমিং পুল আছে কেইটা এইটা ফুট আছে- অহ
ডাঙৰ হয় ন' এইটো কিন্তু। এই ডাঙৰ মানে আছামৰ ভিতৰত নাম্বৰ ওৱান মানে পল্ট্ৰি পাৰ্ক হয় ন' ত' বহুত ভাল লাগিব।
ডাঙৰ নাম্বৰ ওৱান কি ক'লা?
মানে নম্বৰ ওৱান হয় এইটো অহ।
আচ্ছা অ'- অ'- অ' আচ্ছা -আচ্ছা নৰ্থ ইষ্ট- নৰ্থ ইষ্টৰ চবতছে ডাঙৰ তোমাৰ একোলেন্দে হয় আৰু একোলেদনখন তোমাৰ বহুত - বহুত আগৰ পৰাই তোমাৰ আছে ন ' বহুত বছৰ হ'ল
অহ, আছে -আছে বহুত মানুহ হয় ন'
তাকেতো একলেণ্ডখনত মানুহ হয়। একোলেনদখনত ঠাণ্ডা দিনত মানুহ নহয় ছাগে ন'?
ঠাণ্ডা দিনত অ', এইবিলাক ঠাণ্ডা দিনত চাগে চেল নহয় চাগে এইবিলাক। মানুহ বিলাক গৰম দিনতহে যায় ন', চা কি গ'ম নোপাও হয় চাগে অহ হব-হ'বও পাৰে কাৰণ ঠাণ্ডা দিনততো মানুহ ঘৰতে থাকে। কত মানে ইমান ঠাণ্ডা পানীততো যাব নোখুজিব ন',
পানিত যাব নোখোজে ন' ঠাণ্ডা দিনত এইটো কাৰণে কতবা ৰও তাহাতে যাব সেইটোৱে ভাবি আছো ৰবা এই কি বুলি কয় আমি পিছে যাম দিয়া নহলে ন' জল্দি- জল্দি ইবাৰ যদি পাৰো। অহ, কাৰণ তাতে তোমাৰ টোহাৰ তাতে বহুত চুইমিং পুল থাকিব আইচ- হাউচ আছে তাতে তোমাৰ কেনটিন আছে ঠিক আছে আমি ধৰি লোৱা গ'লো হা প্ৰথমতে গলো যাই আমি টিকেট- চিকেট কাটিলো একুলেন্দত ঠিক আছে তাৰ পিছত আমি ভিতাৰে সোমালো। সোমাই কেনে আমি তোমাৰ কি কৰিব লাগিব লকাৰ এটা বক্স থাকে মানে তাতে তুমি আমি লকাৰ বক্স এটা কিনিব লাগিব আৰু। অঁ ল'ব লাগিব তাতে আমি মানে কি অঁ তাতে নিজৰ বস্তুখিনি থব লাগিব এ এইটটিমান লৈ চাগে প্ৰাইচ, কিবা এনেুৱা না হান্দ্ৰেড এনেকুৱাই এটা লয় আৰু। এটা লকাৰৰ সেই হেল্লো বস্তুখিন থৈ কিনে মজাকে মানে কাপো চাপো চেঞজ কৰি কিনে মজাকে গা চা ধূব পাৰিম আৰু।
আচ্ছা অ ভালে দিয়া তাতে বস্তুখিনি চেফ থাকিব ন।
অ তাতে বস্তু চস্তু চব চেভ থাকিব আৰু তাৰপৰি কি বুলি কয় তোমাৰ আহ তাতেতো কেণ্টিন আছে আৰু আমি দিনটো যিহেতু থাকিম যিহেতু আমি কেণ্টিনত
অ কিবা এনে নৰ্মেল বস্তু খাই লব পাৰিম ন।
আমি নৰ্মেল বস্তু খাম দিয়া কাৰণ কিয় জানা কেন্টিন
অ, হ'ব দিয়ক। হেল্ল', হেল্ল', হেল্ল', হেল্ল', নেটৱৰ্কৰ প্ৰব্লেম চাগে ন' বহুত? আপুনি শুনি পোৱা নাই নেকি?